কথাটো দিয়া, তুমি এনে ইন্টাৰনেটৰ ব্যৱহাৰ কৰা নে, মানে কৰা যদিও মানে কিমান কৰা?
হয়, হয়, অ ময়ো অ', ইণ্টাৰনেটটো বহুত খিনি ব্যৱহাৰ কৰা হয়, এ মই এটা ছাত্ৰ হিচাপে ইণ্টাৰনেটতো বহুত দৰকাৰী বস্তু ধৰা বহুতো বস্তু জানিব পাৰো, কিবা এটা বস্তু নাজানিলে ইণ্টাৰনেটৰ পৰাও অ মানে চাই বস্তুটো শি শিকিবলৈ পাৰোঁ, আৰু এ এতিয়া পৰীক্ষা যেনেকে আহিলে, আমাৰটো পৰীক্ষা আহিছে তুমিটো জানাই, পৰীক্ষা আহিলে ইণ্টাৰনেটৰটো ব্যৱহাৰ হয়ে, ধৰা এতিয়া বস্তু বোৰ ওলাব লাগে ন আনচাৰ বোৰ, সেইকাৰণে ইন্টাৰনেটৰ ব্যৱহাৰটো হয়, তুমি এনে এ ব্যৱহাৰ কৰি আছা নে নাই পৰী ক্ষাৰ কাৰণে?
অ, অ, ময়ো ইণ্টাৰনেটৰ ব্যৱহাৰ কৰো, মানে পৰীক্ষা-চৰীক্ষা আহিলে আৰু পৰীক্ষাৰ সময়ত মানে কিছু, সকলো প্ৰশ্নৰ উত্তৰ মানে আমাৰ এ শিক্ষকে দিবই নোৱাৰে কাৰণ সময় নাথাকে ইমান, তেতিয়া মই ইন্টাৰনেটৰ ব্যৱহাৰ কৰিয়ে মানে প্ৰশ্নৰ উত্তৰবোৰ উলাও, আৰু আৰু ইন্টাৰনেটত মানে প্ৰশ্নৰ উত্তৰবোৰ মানে যেনেকুৱা লাগে সেনেকুৱাই কৰি দিয়ে, যদি মোক দা বেছি ডাঙৰকে লাগে ডাঙৰ কৰি দিয়ে, যদি অলপ সৰুকে লাগে সৰুও কৰি দেই সেইটো কাৰণে নিশ্চয় মই, এ কি কয় যেতিয়া মানে পৰীক্ষা আহে তেতিয়া মই ইন্টাৰনেটৰ ব্যৱহাৰ কৰোঁ, বাকী তোমাৰ আৰু সুধিব আছিল তুমি ইন্টাৰনেটৰ এনে এ কিবা পৰীক্ষা সময়ৰ বাহিৰে আৰু ক, কেনেকে কেনেদৰে ব্যৱহাৰ কৰা?
এইটো ধৰা আ ইণ্টাৰনেটটো ব্যৱহাৰ হয়, ইণ্টাৰনেটটো এতিয়া কিবা এটা যদি কোনোবা এটা ধৰা প্ৰশ্ন সুধিলে, এতিয়া হঠাতে বস্তুবোৰ নাজানিলে ধৰা ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিলো মই বস্তুটো জানিলো। এতিয়া কিবা এটা ধৰা যেনেকে আহ ধৰা কিবা এটা নতুন আ নিউজে ওলালে ধৰা, তাৰেও কথা জানিবলৈ ধৰা ইন্টাৰনেটৰ ব্যৱহাৰ হয়, আৰু আজিকালিটো ইন্টাৰনেট নহ'লেতো নহয়ে জানাইচোন, ইন্টাৰনেটটো নহ'লে তুমি কেনেকে জানিবা যে কি হৈ আছে, আ কি হোৱা নাই, নতুন নতুন খবৰবোৰ জানিব পাৰি, আহ হয়নে নহয়? সেইকাৰণে ইণ্টাৰনেটটো ব্যৱহাৰ হয়ে, বাকীটো অ এনে মই ইণ্টাৰনেট ব্যৱহাৰ কৰি ইউটিউব বা বহুতো ধৰণৰ যেনেকে ইন্টাৰনেটৰ আ, কণ্টেণ্ট আদি সেইবোৰতো চাওঁৱেই। তুমি, তুমি এনে ভাল পোৱা নি ইউটিউব আদি ব্যৱহাৰ কৰি?
হয় হয়, ময়ো ইউটিউব এইবোৰ আদি ব্যৱহাৰ কৰা যায়, ইউটিউব, যেনে ইউটিউব ক'লা, টুইটাৰ ক'লা, বা ইনষ্ট্ৰাম, ইনষ্টাগ্ৰামে ক'লা, মইও সেইবোৰ ব্যৱহাৰ কৰো, বাকী তুমি যি ক'লা প্ৰচাৰ সেইবোৰ তুমি জানিব কাৰণেও ইউটিউব আদি কৈ এ ইণ্টাৰনেটটো ব্যৱহাৰ কৰে, সেইটো মইয়ো কৰো, বাকী নিউজ কে প্ৰচাৰৰ কিবা আ জানিব কাৰণে মই ইণ্টাৰনেটৰ দ্বাৰাই গম পাওঁ, কাৰণ ইণ্টাৰনেটত আজিকালি ব্যৱহাৰ নকৰি এইবোৰ গমেই নোপোৱা আৰু আজিকালি নিউজ পেপাৰ সেইবোৰৰ ইমান ব্যৱহাৰো নহয়, ইণ্টাৰনেট টৰ দ্বাৰাই আমি নিউজবোৰ পোৱা যায়, বাকী তুমি সেই যি, এ এ, কি কয়, বাকী এইবোৰ ইউটিউবৰ কথা যে ক'লা, তাতেও মই সদায় চোৱা যায়েই এইটো, মানে নিজৰ এতিয়া মইটো মানে কি কয়, নিজৰ মানে এনে ফ্ৰী টাইমত এইটো মানে কি কয়, থাকি, টাইম, সময় থাকিলে চো চাওঁ, যেনেকে এতিয়া তাতে মই কিছুমান জ্ঞানজনক ভিডিঅ' হ'লেও চাওঁ বা কিছুমান ফূৰ্তিকাৰীক মানে কিছুমান ভিডিঅ' হ'লেও চাওঁ, বাকী এনেকে নানান ধৰণৰ ভিডিঅ' বোৰ মই চায়েই থাকো, এনেকে কিবা নিৰ্দিষ্ট কিবা এটা চাই সেনেকে ধৰি মই নাচাও বাকী তুমি এ ইউটিউব সেইবোৰটো ব্যৱহাৰ কৰা, বাকী ইণ্টাৰনেটত মানে আৰু কিছুমান থাকে ন, তুমি এনে ইণ্টাৰনেটৰ এটা কথা মানে ওলায়ে, কি ইণ্টাৰনেটটো বেয়া নে ভাল, চাত জীৱনত, তুমি এইটো কথা কি ভাবা?
এইটো কিন্তু সঁচা কথা আ ইণ্টাৰনেটটো ধৰা বেয়া চব বস্তুৰে সকলো বস্তুৰে বেয়া দিশ আৰু ভাল দিশ থাকে কিন্তু জানাই আ এতিয়া ইণ্টাৰনেটৰো বেয়া দিশ আছে এতিয়া ছাত্ৰ সকলে ধৰা অ ইণ্টাৰনেট পাই গ'ল বেয়া দিশতো যাব পাৰে এতিয়া ভাল দিশত যোৱা টো বহু দৰকাৰী এইটো বয়সত সেইকাৰণে মোৰো এইটো বয়সত লাগিছিলে যে ইন্টাৰনেট ব্যৱহাৰ কৰি বেয়া দিশটো যাব পাৰোঁ কিন্তু মোৰ বেয়া দিশৰ যোৱাতকে বেছি মই এ জ্ঞান অৰ্জন কৰাটো বেছি সুবিধাজনক বুলি ভাবিছিলো সেইকাৰণে মই ধৰা ইন্টাৰনেটৰ ব্যবহাৰ মই গে ভাল দিশ গতে কৰিছো। এতিয়া ইউটিউবটো ধৰা মনোৰঞ্জনৰ ভিডিঅ বোৰ বহুত ওলাই সেই সেইবোৰ চাই ছাত্র সকলে তায়েম বোৰ শেষ কৰে মোৰ ভাইটও আছে এ সিও মবাইলতে লাগি থাকে এনিতায়েম। এ ইউটিউবত ভিদিঅ বোৰ চাই থাকিব। হয় তাৰ পিছত টাইম বোৰ খৰচ হয় এ সেইবোৰ মই এতিয়া পঢ়া পাতি বাদ দি সি ইবোৰে কৰি থাকে সেইকাৰণে সেইবোৰ টাইম বেয়া কৰি লাভ নাই ন সেইকাৰণে ধৰা অলপমান এ ইণ্টাৰনেট ব্যৱহাৰ কৰিছে অকণমান কম সময়ৰ কাৰণে ব্যৱহাৰ কৰাটোয়ে বেছি ভাল। এতিয়া বাকী পৰীক্ষাত ধৰা আহিলে পৰিখা চৰিখা আহিলে ধৰা অলপমান আ নোটছ বোৰ ওলাবৰ কাৰণে ইন্টাৰনেটৰ ব্যবহাৰটো মই সঠিক ভাবেই কৰো তুমিও কৰা ময়ওতো জানো আমি দুজনে কৰো ধৰা ইণ্টাৰনেটৰ ব্যৱহাৰ সেইবোৰতো বহুত ভালে এতিয়া আ বহুতো ধৰা প্লেটফৰ্ম ওলাইছে যোনটো ইন্টাৰনেটৰ আ দ্বাৰা ধ নতুন নতুন বস্তু শিকিবলৈ পাৰো তুমি এনে কিবা নতুন বস্তু শিকিব পাৰিছ নে ইণ্টাৰনেটৰ দ্বাৰা
নিশ্চয় মই এ যেনেকে কলো এ ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি মই নতুন কিবা খানা, খাদ্যও কিবা বনোৱা শিকো বা ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি কিবা নতুন কিবা কাৰ্য কৰাই শিকো যেনেকৰি যেনেকে এটা হয়, ক্ষেত্ৰত দুটা বহুত আহিছে ন? যেনেকে স্কিলচ বুলি কোৱা হয় ইংৰাজীত। এনেকে এই স্কিলচটোৰ ভিতৰত মই এ ড্ৰয়িঙে ক'ব পাৰা, মানে চিত্ৰকাৰে ক'ব পাৰা বা পেইণ্টিঙে ক'ব পাৰা বা আৰু বেলেগ বেলেগ থাকে সেইবোৰ মানে ইন্টাৰনেটত মানে মই সময় পালে সেইবোৰ মই শিকিবৰ কাৰণে হে কৰো বা এতিয়া মই জিম কৰিলেও ইণ্টাৰনেটত মানে কিছুমান জিমৰ কিছুমান সেইবোৰ ভিডিঅ'বোৰ চাওঁ যোনটোত মানে মই শিকি লওঁ কেনেকুৱা কৰিলে মই স্বাস্থ্যটোত কেনেকে মানে প্ৰভাৱ কৰে। আৰু তুমি জান নিশ্চয় ঠিক কৈছা কি, ইণ্টাৰনেটৰ এনে দুটা পীঠ আছে। এটা ভালো আছে, বেয়া আছে সেইটো তুমি নিজৰ প্ৰকাশটো বহুত ভালদৰে কৰিলা, যে কেনেকে এনে টো এটা ছাত্ৰই কেনেকো নু ব্যবহাৰ কৰে সেইটোৰ ওপৰত নিৰ্ভৰ ইণ্টাৰনেট। যদি সি ভালদৰে কৰে নিশ্চয় তাৰ ভালেই হব আৰু বেয়া দৰে কৰিলে নিশ্চয় তাৰ বেয়াই হব সেইটো তুমি ঠিক কৰা বাকী তুমি এতিয়া ইন্টাৰনেট যদি সুধিব বিচাৰিছা তুমি সুধিব পাৰা
উ হয় মইও ধৰা ইন্টাৰনেট অ হয় ব্যৱহাৰ ভালে খিনিয়ে বাহতেও কৰে আজিকালি মাহত আহ ধৰ নতুন নতুন খোৱা বুলি তুমি যেনে কলা তুমি খোৱা বস্তু চোৱা। মাহঁতেও ইন্টাৰনেটত ব্যৱহাৰবোৰ নতুন নতুন খাদ্য বনোৱা আহ পদ্ধতি বোৰ যে খাই সেইবোৰ বনাই মই এনেও মও নতুন নতুন পালে ধৰা টিভিতে লগাই দিও আৰু খাদ্যৰ পদ্ধতিবোৰ সেইবোৰ মাহতে চাই মাহঁতে এইবোৰ চাই আৰু নতুন নতুন খানা বনাই ঘৰতে এনেকে মানে নতুন নতুন খোৱা বস্তু খাব পাৰি আৰু মাহঁতক দেখাই দিলে মানে এইবোৰ চালে মানে ধৰা মন যায় ন বনাবৰ কাৰণে এ সেই কাৰণে ঘৰতে ধৰা বনায়ে থাকে মাহী বোৰ চাই চাই এ নতুন নতুন খোৱা বস্তু খাব পাৰি আৰু ভাল আৰু এ সেইটো কাৰণে মোৰ এটা সঠিক দিশো পাই গলো আৰু ইণ্টাৰনেটৰ ব্যৱহাৰৰ কাৰণে তুমি এনে নতুন নতুন এ তুমি ধৰা এ ধৰা নতুন ভিডিঅ' দেখা পালা খোৱা বস্তুৰে ধৰা ইণ্টাৰনেটত। তুমি বনোৱা নে, বনাব ধৰা অ'
অ', অ', অ', হয়, হয়, হয়। মই দেখিলে নিশ্চয়টো মোৰো মন যায় আৰু মই যত্ন কৰোও মই এইটো বনাব আৰু যদি সেনেকুৱা বনাব নোৱাৰো এ মই মানে এ এটলিষ্ট যত্নটো কৰা যায় মোৰ পৰাই আৰু মই যদি মাহতক সুধা মাহতেওঁটো কৰে, মাহটো মানে ম নিজে চাই মানে নখায় টো মই মানে সিহঁতক দেখাই পেলাই কও, কি মাই এইটো মানে বনোৱা এবাৰ চেষ্টা কৰাচোন। তুমি পাৰিব পাৰা আৰু মাহতেনো বেছি জানে ন? কি কেনেকে বনাই আৰু কি কি কৰে মানে থাকেই। সিহতৰ মানে সেইটো খানা বনোৱাৰ সেইটো মানে অভ্যাসটো সেইটো মাহঁটো মই কওঁ মই নিজে বাকী মই নিজেও চেষ্টা কৰো কেতিয়াবা নিজৰ অনুভৱৰ কাৰণে আৰু এ ল'ৰা হিচাপে এইবোৰ জানা-জানি থোৱা ভাল হয়। আৰু কেতিয়াবা যেনেকে অকলে যদি কেতিয়াবা থাকা যায় তেতয়া সেইবোৰ মানে মই একে সেইটো অনুভৱটো থাকিলটো ভাল সেটো মানে মই নিজে এতিয়া বনাব পাৰিম। বাকী তুমি তোমাৰ মাঁহতৰ কথা ক'লা। তুমি এনে নিজে এ খানা এনে কিবা খাদ্য এনে বনোৱা নেই? উ ইণ্টাৰনেটত চাই
নাই মই চাই থাকো বাৰু খাদ্যয়ও বনাওঁ মাজে মাজে ধৰা। কিবা এটা বস্তু যদি ভাল লাগে, কিন্তু ইমান ভালদৰে বনাব নাজানো আৰু মাহঁতে মানে শিকাই দিয়ে আৰু ইন্টাৰনেটত চাই পেলাইও মাহঁতক দেখাইো মাহঁতে বনাই আহ্ সেইকাৰণে আৰু আৰু ইন্টাৰনেটত আজিকালিতো ভালেই। ধৰা আগতে ধৰা আ নতুন নতুন কাম পাবৰ কাৰণেও মানে বহুত কষ্ট কৰিব লগা হৈছিলে। আজিকালি ধৰা ইণ্টাৰনেটটো আছে ন নতুন নতুন কাম বোৰো মানে ইণ্টাৰনেটৰ দ্বাৰাই গম পোৱা যায় যে কোনটো কোম্পানীত ধৰা কাম ওলাইছে বা এনেকে এ নত নতু নতুন কামবোৰ ধ ইটাৰনেটৰ পৰা পোৱা যায় আজিকালি বহুত সুবিধাজনক হৈছে দিয়া আগতে ধৰা বহুত টান আছিলে ধৰা ইণ্টাৰনে চিন্তনে নাছিলে এতিয়া ইণ্টাৰনেট নথকাকে তুমি কেনেক গ পাব ক'ত কি হৈ আছে কত কি হোৱা নাই এনেুৱ বহুত অ অসুবিধা হৈছিলে এতিায়াতো ধৰা বহুতো অসুবিধা হৈ গৈছে এতিয়া নতুন নতুন কাম যদি ওলাইছে কোনো কোম্পানীৰ ধৰা কাম ওলাইছে বা নতুন নতুন ধৰা আহ কি কয় গভাৰমেন্ট চৰকাৰী জব কাম বোৰো ওলাইছে সেইবোৰো গম পোৱা যায় আৰু ইট দাদা এই সেইবোৰৰ কাৰণে ধৰা অ কষ্টতটো কমিছে পঢ়াৰ ক্ষেত্ৰতো আজিকালি আ যোনবোৰ কচিং আ মানে ইনষ্টিটিউচন সেইবোৰো ওলাইছে ধৰা ইন্টাৰনেটতে শিক্ষক বোৰো পোৱা যায় আহ বহুত। টো অ মানে ক'ত? এ কষ্ট নকৰাক সেইবোৰ পোৱা যায় আৰু ঘৰতে বহি পঢ়া শুনা হৈ যায় বহুতো ভাল হয় আৰু তুমি এনে এ চোৱা নে এনেকুৱা এইবোৰ।
হয়, হয়, হয় মোৰো এনেকে চোৱা যায় আৰু ইন্টাৰনেটৰ দ্বাৰা আমি এইবোৰ চৰকাৰী চাকৰিয়ে হওক গভাৰমেন্ট কিবা স্কিমও থাকে সেইবোৰে গম পাও সেইবোৰ ছাত্ৰ মানে কেনেকে সহায় কৰা কিছুমান স্কীম থাকে বা স্কলাৰিপ থাকে সেইবোৰ মইও চাওঁ। এইবোৰ চালে মানে এইবোৰ গমেই পাঁও। মানে কিবা কিনি কিবা থাকেও আৰু সেইবোৰ চোৱাতটো ভাল কথা কাৰণ তোৰ জানি থোৱাটো ভাল। কেতিয়াবা কি সহায় কৰি দিয়টো ঠিক নাই আৰু কাৰণ আমাৰ এতিয়া হেৰি গভমেন্ট এইবোৰ স্কিম নতুন নতুন বহুত ধৰণৰ ওলাই আছে আৰু চাকৰিও সেইকাৰণে এইবোৰ মইও চাওঁ কাৰণ সেইটো বয়সত আমি চো চোৱাতটো ভাল কথা আমি এতিয়া আৰ বয়স হৈছেও সেয়ে মই সেইটোৱে তোমাক সুধিব বিচাৰিছো। আৰু বাকী আৰু তোমালোকে সুধিবা চোন যদি সুধিব পাৰা।
কিন্তু ইন্টাৰনেট টো বহুত দৰকাৰী। আমি যেনে কথা পাতিলো বহুখিনি। ইণ্টাৰনেট নহলেতো বহুত অসুবিধা হল হেতেন। মইতো বহু খিনিয়ে ব্যৱহাৰ কৰো ইণ্টাৰনেট কাৰণ আজিকালি সকলোৱে ইন্টাৰনেটৰে দিন। তুমি ব্যৱহাৰ কৰা এতিয়া আজি পৰীক্ষাও আহি আছে। সেইবোৰৰ কাৰণে ইন্টাৰনেটৰ ব্যৱহাৰ কৰা হয় আৰু অ', এতিয়াতো বহুত মানে বহুতো সুবিধাজনক হৈ গৈছে আৰু আজিকালি হয় নে নহয়।
হয় হয়।
সেইকাৰণে-সেইকাৰণে এইখিনিয়ে আৰু ভাল লাগিল তোমাৰ লগত কথা পাতি।
হয় হয় মোৰো ভাল লাগিল, ধন্যবাদ।